হয়, হয়, শুনা পাইছো, তুমি শুনা পাইছা?
অ', পাইছোঁ।
হয়, ভালনে?
অ', ভালেই আছো, তোমাৰ ভাল?
আছো, আছো, মইও ভালে আছো, বাকী কি কৰিছা?
অ', মই, মানে অলপমান এই বজাৰ গৈছিলো আজি, গৈ আহিলো বাৰু এতিয়া। ঘৰত আহি পাইছোঁ, তুমি ঘৰতে আছা?
হয়, হয়, মই ঘৰত।
তাতে একো অ', কওকচোন, হয়, হয়।
হয়, তাকে অলপ ৰাতিপুৱা খাই লৈ উঠিলো, তাকে ভাবিলো এটা ফোন কৰো নেকি? কি, আজি ভাবিছিলো অলপমান, আমাৰ যে দৈনন্দিন জীৱনত, খাদ্য বস্তুবোৰ বহুতে জালি হৈ গৈছে, তাৰ ওপৰত, অলপ, অলপ মান, চৰ্চা কৰো নেকি?
হয়, হয়, ঠিক, শুন বহুত ভাল বিষয় এটা, তুমি বাছি লৈছা মানে আজিকালিতো, চাৰিফালে ভেজাল খাদ্যয়, তুমি শাক-পাচলি কোৱা বা ফল-মূলে কোৱা, আহ মানে সেইদিনা মই আকৌ যে, বাতৰি চাই থাকোতে দেখা পালো যে এই যে, আমাৰ পটল যে আছে, সেই পটলবোৰ মানে অধিক সেউজীয়া কৰিবৰ কাৰণে কি কৰিছে কিবা বিশেষ, ৰাসায়নিক দ্ৰব্যৰ লগত মিলাই সেউজীয়া আৰু সতেজ কৰি তুলিছে, সেইবিলাক এতিয়া, আমাৰ যদি সৰু ল'ৰা-ছোৱালী বা আমি এতিয়া খাওঁ বা, বৃদ্ধলোক খালে কিমান ভয়ংকৰ বেমাৰ হ'ব পাৰে, তোমাৰ ভাবি চোৱাচোন।
হয়, হয়, ঠিকে কৈছা, অকল পটল বুলিয়ে নহয়, এই যে আমি দৈনন্দিন জীৱ, জীৱনত মানে, নিয়মিতভাৱে খাই থকা তোমাৰ ফুলকবি হওক, বন্ধাক কবি হওক বা এই তোমাৰ এইটো কি বুলি কয় বিলাহী এই বিলাহীৰ ৰংতটো মানে বেছি ৰঙা কৰাৰ বাবে তাতে মানে বৈ্ঞানিক প পদ্ধতিৰে যিটো তোমাৰ এই সাৰবোৰ মানে প্ৰস্তুত কৰে সেই সাৰবোৰ মানে দি দলে তাতে বেছিকৈ যাতে সোনকালে উৎপাদন হয় আৰু তাৰে ৰং টো যাতে বেছিকে ৰঙা হয় তেতিয়াহে মানুহে বেছি কৈ মানে কিনিব সেইবাব মানোতে এইবিলাক মানে সাৰ মিহলি কৰি পিনে আমাৰ গোটেই মানুহবোৰৰ যিটো স্বাস্থ্য আছে সেই স্বাস্থ্যবোৰ পুৰা বেমাৰী কৰি ত সেই আমাৰ খাদ্য বস্তুৰ নিচিনা আমাৰ স্বাস্থ্যটো একেবাৰে ভে ভেজালি হৈ পৰিছে নহয় নে?
ঠিক একেবাৰে তুমি ঠিক কথাকে কৈছা মানে আজিকালি চাৰিওফালে কেৱল ভেজাল খাদ্যই। এতিয়া মানে আ।
শুনা পাইছানে? তোমাৰ কথাখিনি শুনা পোৱা নাই। শুনিছানে? তোমাৰ নেটৱৰ্ক ভাল নহয় নেকি অল তোমাৰ কথাখিনি মানে মই শুনা পোৱা নাই।
হয়নে?
হয় হয় এতিয়া শুনিছো কোৱা।
অ' মই কৈছিলোঁ যে এ এইবিলাক ভেজাল খাদ্যৰ বাবে মানে মানুহৰ বিভিন্ন ধৰণৰ। আপোনাৰ বেমাৰ আজাৰ হোৱাৰ লগতে আয়ুসবিলাকো কমি আহিছে আগতে চাবা মানুহৰ আয়ুস প্ৰায় এশ বছৰ। নব্বৈ বছৰৰতো ধুনীয়াকে জীয়াই আছিলে আ আজি আজিকালি মানে মানুহৰ আয়ু প্ৰায় ষাঠি সত সত্তৰ বছৰলৈ কমি আহিছে এই ক্ষেত্ৰত।
হয় হয় একেবাৰে সঁচা কথা আৰু যিমানে আমি। মই ভাবো যে আমি যিমানে স্বাস্থ্যকৰ খাদ্য খাম তেতিয়া আমাৰ। আ শৰীৰ বেছি সুস্থ হৈ থাকিব আৰু সতেজ হৈ থাকিব। কাৰণ স্বাস্থ্যকৰ খাদ্য আমাৰ মানে সুস্থ জীৱনৰ মূল ভেঁটি বুলি ক'ব পাৰি, ভাল খাদ্য‌ই আমাৰ। শৰীৰক শক্তিশালী কৰি ৰাখে আৰু বিভিন্ন ৰোগৰ পৰা সুৰক্ষা দিয়ে। কিন্তু এই স্বাস্থ্য মানে স্বাস্থ্যকৰ খাদ্য বস্তু বোৰে যদি ভেজালি হয়। বিভিন্ন ধৰণৰ এ ৰাসায়নিক সাৰেৰে ভৰ ভৰপুৰ হৈ থাকে তেতিয়া। সেই খাদ্যবস্তুবোৰ খালেতো আমাৰ শৰীৰটো মানে উম নিশ্চয় ভেজালি হৈ। কৰিব, তেতিয়া আমাৰ শৰীৰটো শক্তিশালী আৰু সুস্থ হোৱাৰ পৰিৱৰ্তে। এ আমি দুৰ্বল হৈ পৰিম বা আমি বেছিকৈ ৰুগীয়া হৈ পৰিম যাৰ। ফলত আমাৰ আ আগতে যেনেকে। বেমাৰ আজাৰ বহুত বাঢ়ি যাব, তুমি যেনেকে ক'লা আগৰ মানুহ বিলাকৰ আয়ুস এ নব্বৈ এশ বছৰ। বছৰলৈকে আছিলে কাৰণ তেওঁলোকৰ খাদ্য বস্তু ভেজালি নাছিলে আৰু সেই সময়ত। এ সেই সময়ত মানে প্ৰযুক্তিৰ ইমান প্ৰচলন নাছিলে আৰু কৃষকসকলে নিজে সাৰ। হয় হয় পৰিশ্ৰমো কৰিছিলে আৰু এই কৃষকসকলে নিজৰ নিজ হাত। হাতেৰে জৈৱিক সাৰ প্ৰস্তুত কৰি লৈছিলে কিন্তু আজিকালি সম। সময়ত যিটো মানে এ যিটো হাৰত প্ৰযুক্তিৰ প্ৰচলন হৈছে বা প্ৰযুক্তিটো আগবাঢ়ি গৈছে। যাৰ ফলত মানে বিভিন্ন। ৰাসায়নিক সাৰ আ প্ৰস্তুত কৰা হৈছে বৈজ্ঞানিক পদ্ধতিৰে সেই বৈজ্ঞানিক পদ্ধতিৰ। প্ৰযুক্তিৰ ফলতে আমাৰ খোৱা বস্তু বোৰ বা এ মানে সেই সাৰবোৰ আমাৰ খোৱা বস্তুত। দিয়াৰ সল বদলি মানে আ গোটেই খোৱা বস্তুবোৰ ভেজালি হৈ পৰিছে। যাৰ ফলত বহুখিনি অসুবিধা দেখা দিয়া দেখা দিয়ে। আৰু এই আ খাদ্য বস্তু বোৰে আমাৰ শৰীৰ পুৰা। একেবাৰে ধ্বংস কৰি পেলাই ৰুগীয়া-ৰুগীয়া কৰি পেলাই, শুনিছানে?
শুনা পাইছনে? অ', এইবাৰ পাইছো হয় এইবাৰ। এইবাৰ পাইছোঁ।
হয়, তাকে কৈছো যে এই আগৰ দিনত যেতিয়া ভেজালি খোৱা বস্তু নাছিলে তেতিয়া। সেই মানু-মানুহবোৰৰ মানে আয়ু বহুত আছিলে। আয়ু বাঢ়ি গৈছিলে আৰু তেওঁলোকৰ স্বাস্থ্য ভালে আছিলে, কিন্তু এতিয়া ভেজালি খোৱা বস্তুৰ বাবে- আমাৰ মানুহবোৰৰ স্বাস্থ্যও মানে- অ', হেৰি দুৰ্বল হৈ যায় তাৰ ফলত আয়ু কমি আহে, আৰু আমাৰ মানুহবোৰ। এতিয়া চাবা তোমাৰ মানে ত্ৰিশ বছৰ পয়ত্ৰিশ বছৰ বয়সৰ- পৰাই একেবাৰে দেহটো গোটেই ৰুগীয়া হৈ পৰে নহয় নে?
অ', - অ', চুলি -চুলি সৰি যায় বিভিন্ন ধৰণৰ, ৰোগ- দেখা দিয়ে মানে কম বয়সতে, গতিকে, অঁহ',।
হয়।
আৰু আৰু এটা কথা মই এইয়া তে কওঁ, খাদ্যৰ কথা যিহেতু আমি আলোচনা কৰি আছো আজিকালি মানে বজাৰত- উপলব্ধ এইবোৰ ফাষ্ট ফুড বিলাক- কিয় মানে আমাক বহুখিনি ক্ষতি কৰে বুলি শুনিছোঁ, এই ক্ষেত্ৰত তুমি কি ক'বা ফাষ্টফুডৰ বিষয়ে?
হয়-হয় নিশ্চয় একেবাৰে সঁচা কথা দেই, কাৰণ এই ফাষ্ট ফুড বোলা যিটো- মানে খাদ্যবোৰ, সেই খাদ্যবোৰ ক কবলৈ গেলে লা-লাগাতকৈ বেছিকৈ বেছি ভেজালে কাৰণ সেই খাদ্যয় বস্তুত- এ যথেষ্ট পৰিমণৰ মচলা আৰু- যিটো যি ধৰণৰ তেল ব্যৱহাৰ কৰে সেই তেলবোৰ মানে এ আমি যিটো ঘৰত, উম, স্বাস্থ্যকৰ- তেল ব্যৱহাৰ কৰো সেই তেলটো নহয়, কাৰণ তেওঁলোকে যিটো তেল ব্যৱহাৰ কৰে সেইটো বহুত মানে উম কম বাজেটৰ ল' কোৱালিটিৰ তেলবোৰ-তেল হয়।
আ- আৰু সেইবোৰ কি কৰে জানানে? ভাজিলে সেই ভাজা যিখিনি- তেল ৰৈ যায়, তুমি চাবা দেখিবা দোকানৰ এ তেল বিলাক একেবাৰে। ক'লা হৈ যায় মানে আল কটৰাৰ নিচিনা ক'লা হৈ যায় সেইবিলাক তেলতে আমাক ভাজি ভাজি খুৱাই।
হয় তাৰ আৰু পিছতো তেওঁলোকে সেই তেলটোৱে ব্যৱহাৰ কৰে, আমি যেতিয়া-
এসপ্তাহ এমাহ পৰ্যন্ত, পুৰণা দুমাহ পৰ্যন্ত পুৰণা তেল- একেখিনি তেলতেই আকৌ নতুন তেল ঢালি-ঢালি-ঢালি, একদম তাতেই বনাই থাকিব মানে এনেকুৱা।
হয়, তেতিয়া মানে এনেকুৱা এনেকুৱা ধৰণৰ কাম বোৰ কৰিলে তেতিয়া কতনো আমাৰ- দেহ বা স্বাস্থ্য ভালে থাকিব, আৰু সেইটো সম্ভৱ নহয়। এনেকুৱা ধৰণৰ কাম কৰিলে নহয় নে?
তাকে এই মানে ফাষ্ট ফুড মানে এনেকুৱা এটা মানে বস্তু যেতিয়া মানে মই আগতে খুব খাইছিলোঁ খাওঁতে মোৰ মানে এনেকুৱা ধৰণৰ ৰোগ কিছুমান সৃষ্টি হ'ল, মোৰ মেদবহুলতাৰ। বা ফেট এনেকুৱা ধৰণৰ শৰীৰত অধিক চৰ্বি জমা হোৱাৰ নিচিনা। সেনেকুৱা ধৰণৰ ৰোগে মোক দেখা দিলে দেখা দিয়াত মানে মই- বিভিন্ন সমস্যাত পৰিমাণে মই শাৰীৰিক কচৰত বা জিম এনেকুৱা ধৰণৰ- কৰিবলৈ মানে বাধ্য হ'লো, সেনেকুৱা ধৰণৰ সমস্যা হয় মানে।
হয় অঁহ',। হয়-হয় একেবাৰে সঁচা কথা সেইবাবে মই ভাবো যে আমি সদায় মানে স্বাস্থ্যকৰ খাদ্য খাব লাগে। য'ত আমাৰ শৰীৰৰ বাবে প্ৰয়োজনীয় সকলো পুষ্টি উপাদান থাকে যেনে- তোমাৰ প্ৰটিন হওক, ভিটামিন হওক, খনিজ লৱণ হওক, কাৰ্বহাইড্ৰেট হওক চৰ্বি হওক বা বিভিন্ন ধৰণৰ আযুক্ত পদাৰ্থ। আহ যিটো সঠিক পৰিমানণত থাকে, যিটো বস্তু খালে আমি আমাৰ শৰীৰত মানে আহ মানে শক্তি পাও হয়, আমাৰ শৰীৰ কাৰণে ক্ষতিকাৰক নহয়, আৰু আমি শৰীৰত শক্তি পাওঁ। আমি দীৰ্ঘদিনলৈ আহ জীয়াই থাকিব পাৰো, যাৰ ফলত আৰু আমাৰ সেই প্ৰটিন আমি যেতিয়া প্ৰটিনযুক্ত খাদ্য খাওঁ, সেই প্ৰটিন আৰু শৰীৰ বৃদ্ধি আৰু কোষবোৰ মেৰামতি কৰাত বহুতে সহায় কৰে। যাৰ ফলত মানে মই ভাবো যে, আমি যিবোৰ খাদ্য খাওঁ সেই খাদ্যবোৰ যথেষ্ট প্ৰটিনযুক্ত হ'ব লাগে, নহয় নে?
নিশ্চয় নিশ্চয় আমি সুষম আহাৰ প্ৰটিনযুক্ত খাদ্য যেনে ধৰক কণী, মাছ, মাংস, গাখীৰ এনেকুৱা ধৰণৰ খাদ্যৰ মানে আমি নিয়মিত ধৰণে খাই থাকিব লাগে। তেতিয়া আমাৰ মানে, শ-শৰীৰটোৱে বিচৰা, শক্তিখিনিয়ে পাব। আৰু তেতিয়া আমি মানে ভালদৰে, দৈনন্দিন জীৱনত, কাম কাজ কৰি যাব পাৰিম ন'!
হয়, হয়, নিশ্চয়, একেবাৰে সঁচা কথা। আৰু আমি আমাৰ দৈনন্দিন জীৱনত, মানে প্ৰতিদিনে আহ, সেউজীয়া শাক-পাচলি খাব লাগে, বা ফল-মূল খাব লাগে, যেনেদৰে তুমি ক'লা। গাখীৰ হওঁক, কণী হওক বা মাছ মাংস, আৰু অন্যান্য বিভিন্ন ধৰণৰ প্ৰতিযুক্ত খাদ্য। হ'ব লাগে। এ যিমান আৰু, অ', আৰু তাৰ লগতে, এটা মানে যথেষ্ট গুৰুত্বপূৰ্ণ কথা, তাৰ লগত আমি যত, মানে পৰ্যাপ্ত পৰিমানে পানী, গ্ৰহণ কৰিব লাগে। সেইটো আমাৰ শৰীৰৰ বাবে যথেষ্ট, মানে বহুতে জৰুৰী হয়। কাৰণ, কয় ন' যে পানীয়ে প্ৰাণীৰ প্ৰাণ। যেতিয়া আমি হয়, পানী নাখাও তেনেহলে আমি এইবোৰ, খোৱা বস্তু বা খাদ্য বস্তু যিমানে প্ৰটিনযুক্ত বা যিমানে কাৰ্বহাইড্ৰেট যুক্ত, কিয় নাখাও। আমাৰ শৰীৰটো সেই, মানে ভালদৰে, শৰীৰতটো ভালদৰে শক্তি নাপাব বা শৰীৰতটো ভালদৰে, বৃদ্ধি হব নোৱাৰিব নহয় নে?
একেবাৰে ঠিক কথা কৈছা। পানী আমি, উচিত পৰিমাণত ক আমি ওজন হিচাপত আহ শৰীৰ আমি মানে পানীটো প্ৰায় তিনি চাৰি লিটাৰকৈ এজন মানে প্ৰাপ্তবয়স্ক লোকে দৈনিক খাবই লাগে মানে, পানী খাই থাকিলে আমাৰ মানে এই শৰীৰ পৰা অতধিক যিবোৰ মানে বেমাৰ আজাৰ টক্সিন বুলি যি কয়, সেইবোৰ মানে আহ আঁতৰি যায় গতিকে বহুত উপকাৰী।
হয়-হয়, হয়, একেবাৰে সঁচা কথা কৈছা দেই। আৰু এই যে তুমি, মানে কি বুলি কয় আৰু মই ভাবো, যে শিশুসকলৰ বাবে আহ, যেনেকে প্ৰাপ্তবয়স্কৰ বাবেও জৰুৰী। আহ, শিশুসকলৰ বাবে, স্বাস্থ্যকৰ খাদ্য খোৱা টো বেছিকৈ জৰুৰী। কাৰণ, হয়-হয়, কাৰণ শিশু অৱস্থাতেতো, তেওঁলোকৰ যিটো বান্ধোন, সেই বান্ধোনটো হয়, শাৰীৰিক ৱাক সেইটো, শিশু অৱস্থাৰ পৰাই মানে, গম পায় বা প্ৰকাশ হয়। তেতিয়া যদি আমি, শিশু অৱস্থাৰ পৰাই ভালদৰে খোৱা গ্ৰহণ নোখোৱা বস্তুোবোৰ গ্ৰহণ নকৰোঁ বা স্বাস্থ্যকৰ খাদ্য নাখাওঁ, তেতিয়াহ'লে সেই অ', সেই সময়ৰ যিটো প্ৰভাৱ আছে, সেইটো আমাৰ প্ৰাপ্তবয়স্ক অৱস্থালৈ দেখা পোৱা যাব। কাৰণ, শিশুসকলৰ শাৰীৰিক আৰু মানসিক
অভাৱত মানে, ধৰা বিভিন্ন ৰোগ বা তেওঁলোকৰ, দৈহিক যিটো বিকাশ সেই বিকাশটো মানে, মন্থৰ হ'ব পাৰে বা কম হ'ব পাৰে।
হয়, হয়-হয় নিশ্চয়। বাৰু আজি তোমাৰ লগত মানে, এই বিষয়টোৰ পৰা কথা, কথা পাতি মোৰ বহুতে ভাল লাগিল।
হয়-হয়, মোৰো ভাল লাগিল। পাছত আমি আকৌ, ভাল ধৰণে পাতিম ইয়াৰ বিষয়ে। আজি, অ', ঠিক আছে, ধন্যবাদ।